হেল্ল'।
হেল্ল'।
অ', কি কৰি আছ?
মই এই কিবা হিচাপ এটা কৰি আছো।
অ', অ'। অ', তাই মই ঘৰলে আহিলো নহয়।
অ', ঘৰলৈ আহিলি নেকি?
ঘৰলে আহিলো কালি আকৌ গৈছিলো আকৌ ঘূৰি আহিব লগা হ'লে ঘৰৰ মাহঁতৰ গা ভাল নহয়। হয়।
কি জ্বৰ হৈছে নেকি?
অ', জ্বৰ পাপা, তাৰ পৰা ভন্টি, মা।
অ', এ হেৰি এই কেইটাদিনৰত জ্বৰ হৈছে আৰু চবৰে। মানেতো বতৰটো সলনি হৈছে যে সুকাৰনে। উম, এই মই আকৌ এই ভন্টিহঁতৰ কিবা হিচাপ এটা কৰি দিব লাগে হিচাপ এটা কৰি দিছো। মোৰ জ্বৰ হৈছিলে নহয় মই এতিয়া ভাল হৈছে এইকেইদিন ঔষধ পাতি খুব খালতহে ভাল হৈছে, মানে কষ্ট বহুত কষ্ট পালো। তে এই কেইটা দিনত।
অ', বা জ্বৰ ধৰেনো হ'লে গৰা মাথা বিষ বিষায় গা বিষাই হেনো।
নকবি আৰু তেনেকুৱা।
এ আমাৰ মায়ে দিয়া আগফালে বুহি কাঁহিহে আছে।
অ', এই কাঁহো আছা নেকি?
উম, কাঁহো হৈছে এ মা আগৰ পৰাাই কাঁহ এটা যে আছিলে।
অ'।
তাৰপা এতিয়া আকৌ পানী লাগে আকৌ কাঁহটো হৈছে।
অ', মোৰ এই কাঁহ হৈ আছে বাৰু কাহটো ভাল হোৱা নাই অকমান ঠাণ্ডা লাগিলেতো মানে খুব কাঁহ ওলাই।
অ'।
তেনেকুৱা
উম। তাকে সেইও কিবা বেমাৰটো কিবা এটা হ'লেচোন গোটেই ঘৰখনেৰে হ'ব লৈছ যে
অ', প এই এইবোৰ মানে পানী লগা জ্বৰ এইবোৰ খুচুৰা নে মায়
তাকে তহঁতৰ অকল তোৰে হ'ল নে নাই মা মাহঁতৰ কাৰোবাৰ হৈ আছিলে?
মাহঁতৰ নাই হয় অকল মোৰহে হ'ল বাৰু দেই।
অহ ',
এ মই এতিয়া ভাল। হৈছে মোৰ ইবোৰৰ নিচিনাকে কষ্ট নহলে তথাপিও যথেষ্ট কিনি যথেষ্ট খিনি কষ্ট পালো।
অ - অ তোৰ মাততটো ভাগি থকা গতিও লাগিছে বাৰু অকমান।
অ, মাত ভাগিলে এই জ্বৰহতে মাত ভাগিলে।
অ - অ। অ, তাকে এইবোৰ পথাৰ চথাই নামি নুফুৰিবিগে এতিয়া আকৌ নহলে হব।
অ, এ মই এতিয়া ননামিলানো কেনেকে হব গৰু গাই প ধৰি চব মই কৰিব লাগে আমাৰ মাৰ আকৌ কি তোৰ এনেকে ভৰিয় এলাৰ্জি এটা আছে বোকালে গলে মানে ভৰিতটো খুব খজোৱা ফাটি যায়গে একেবাৰে। তাৰপিছতে শুকানে মাও এতিয়া যাব নোৱাৰে মইও ভন্টিয়ীয়ে লাগি থাকো। আৰু ভণ্টিয়েনো কিমান খিনি কৰিব পাৰিব তাই সৰু ছোৱালী জনীয়ে।
অ, সেইটোও হয় বাৰু এতিয়া আমাৰ কি হয় গৰুজনী সিদিনাখন এই পাপা একেবাৰে বিচনা পৰা উঠিব নোৱাৰা দিনাখন মই গৰুজনী আনিবলৈ গ'লো গৰুজনী মানে পাপা বাহিৰে কাৰোও মানে কোনেও আনিবগজ নোৱাৰে মানে।
অ',
আমাকতো মানে খেদি নি কৰ'বাত পোৱাবগৈ তাৰ পিছত সেইটো কাৰণে মই কি কৰিলো সেই তাতে বান্ধ ধৰি লও আকৌ পাপাই গৈ পানী নামি গৰু আনিবগৈ লগা হৈছে।
অ, আমাৰো একেই হেৰি আমাৰ দমৰা এটা আছিলে সেইটো মোৰ বাদে মাহতে ফটককে লৰচৰ কৰাব নোৱাৰে মোৰ বেছি দিব লগীয়া হ'ল বাৰু। দেউতাৰ এই অসুখ হ'ল তাৰ পিছতে আগতে দেউতাই কষ্ট কৰি পেলাই ডাঙৰ কৰিছিলে দানা চানা দিয়ে প্ৰতিদিনে।
অ',
এতিয়া মইনো ক'ত আগৰ নিচিনাকে পাৰিম কাৰণে বেছি দিলো আৰু।
তাকেহে অ, সেইটোয়ে কিবা হেৰি এইটো গৰুবোৰ দেখোন কিবা - কিবা টাইপ ক কৈছো ন এটা মানুহে আনি থাকিলে এতিয়া ঘৰৰ গাখীৰ খীৰাবলৈও পাপা যদি কেতিয়াবা নাথাকেও নহয়। ইমান অশান্তি হয় মানে গাখীৰ খীৰাবলৈ কাকোৱে নিদিয়ে।
অ, হয়। তেনেকুৱা থাকে সেহতৰো মানে সেইটো স্বভাৱ হৈ যায় অভ্যাস হৈ পৰে যে সেহতবোৰো ই হেইকাৰণে বেলেগক নিদিয়ে আকৌ চুবলে।
অ, তাৰাপা তই ইণ্টাৰ্ণশ্বিপ কৰি শেষ হল নে কি।
ইনটাৰ্ণশ্বিপ জানো ডেট শেষ হ'ল বাৰু কিন্তু মই দেখোন একো কৰা নাই ৰিপৰ্টো বনোৱা নাই। চাৰ্টিফিকেট খনো বনাই দিয়া নাই মোক চহী তহী কৰি দিবলৈ।
অ',
চাৰ্টিফিকেটখন মানে ময়ে বনাই দিব লাগিব দাদাই চহীটো মাৰি দিব আৰু।
অ - অ।
মানে কি হ'ল এই আমাৰ জিমৰ যোনজন মালিকজন মানে মোৰ তাত এতিয়া দুবছৰ হ'ল যে তোৰ মানে মোৰ মানে এতিয়া কিবা দাদাৰ নিচিনা হৈ গ'ল মানে কথা বতৰা পৰা ধৰি ইমান সোনকালে চিন্তাও কৰি থকা নাই বা সি ইমান বেছি চিৰিয়াছ লিও লোৱা নাই তাৰ মুঠতে কথা এটাই মই চাৰ্টিফিকেট খন বনাই নিম সি আৰু তাত চিল মোহৰটো মাৰি দিব চহীটো মাৰি দিব।
অ',
আৰু খালি সি মোক কৈ আছে তই ৰিপৰ্টটো সোনকালে বনাই পেলাই মোক দেখুওৱা সি অলপ মোক কিবা কিবি। শিকাই দিব মানে যদি তাত মই ধৰি লও ৰিপৰ্টটোত থাকি গৈছে ভৰাই দিবলৈ।
অ - অ গম পাইছো অ,
অ, আৰু মই এনে তেনেকে ইণ্টাৰ্ণশ্বিপ বুলি একো কৰাই নাই নহয়। সদায় যোৱাৰ আগতে জিমলে যাওঁ, অলপ টাইম থাকো, থাকি পেলাই নিজে মানে এক্সাৰচাইজ কৰি গুছি ছি আহো।
উম, উম।
এতিয়া সেহেঁতে কোনেও একো কোৱা নাই কি কৰ কৰি থাক বুলি মোক কৈছে কাৰণেহে মই আৰা- মত কৰি আছো মানে এনে বেলেগে হোৱাহেতেন মানে খুব টানি ধৰিলেহেঁতেন গম পাইছা নাই।
গম পাইছো অ'।
অ, আগবেলা মাতিলেহেঁত ন আকৌ পাছবেলা মাতিলেহেঁতেন কিন্তু মই এতিয়া অকল পাছবেলা পাছবেলা নিজৰ এঘন্টা বা দুঘন্টাৰ কাৰণে যাওঁ আৰু গুচি আহো।
কালি ময়ো গ'লো নহয়।
অ'।
তাৰপা আমাক হেৰি কৰিলে এই যে হেৰি অ' লখিমপুৰ চান্দমাৰি চান যে আছে যে হেৰি অ' কিবা হেই শ্বহীদ ভ শ্বহীদ ভৱন ভবন বুলি আছে নেকি।
অ,
তাত অ' তাত তাতে হেই এইটো কি বুলি কয় অ' নহয় শ্বহীদ ভৱন। সেই কিবা ফ্ৰীডম ফাইটাৰ ভৱন।
অ'।
তাৰপিছত তাতে আমাক চবকে গোট খাবলৈ ক'লে, আমাৰ ল'ৰা ছোৱালী বাৰটা।
অ'।
তাতে গোট খালে তাৰ পিছত খাই লৈ মেলি মানুহজন আহিলে, আহি মেলি আমাৰ এনেকে হেৰি ৰেজিষ্টেচন কৰিলে, কৰি লৈ মেলি মানে আমাক কৈছে আৰু সেই এ এই তিন তাৰিখলে মানে আমাৰ মাতিছে, মাতি মেলি আমাক প্ৰেক্টিকেল কৰাব চবকে।
অ'।
তাৰ পৰা এটা এটা টোপোলা মানে আমাক কৰিবলৈ দিব মাছৰুমৰ।
অ'।
আমি সেইটো কৰি লম মানে তেতিয়াহে আমাক চাৰ্টিফিকেটখন উলিয়াই দিব মানে মানুহজনে।
উম কেইদিন লাগিব তহঁতৰ তাত আৰু।
জানো এতিয়া কেইদিন কৰে কি কথা নাজানো আৰু।
এই মাছৰুমৰ খেতি মই ঘৰতে কৰিছিলো নহয়, তাত তোৰ এনে মাছৰুম হ'ব কাৰণেটো তোৰ প্ৰায় এমাহ লাগিবই।
অ',
গতিকে, তহঁতৰ চাগে প্ৰথমতে সেই চিলিণ্ডাৰটো বনাবলে শিকাব।
তাকে অ' সেইটোৱেই অ'।
অ, এ ইমান কষ্ট নহয়। অকমান মানে ধৈৰ্য লাগে আৰু বাকী কষ্ট ইমান নহয়-নহয়।
অ'।
এ মই কৰোতে কি হ'ল খালো মানে আমি কমেও আমাৰ ওচৰে পাজৰে কিঘৰে খালো। তাৰপিছতে তোৰ আৰু ঘৰতো পিছত তিনি চাৰি সাঁচ মান খালো। কিন্তু তোৰ কি হ'ল এইফালে ৰ'দ বাঢ়ি গ'ল। গৰমটো বাঢ়ি অহাৰ লগে-লগে মানে সেইখিনি শুকাই গুচি গ'ল।
অ, সেইটো হয় বাৰু অ'।
খুব সেমেকা জেগা লাগে আৰু এই কাঠফুলা হ'বলে। আকৌ তোৰ মানে জেগাতটো চেচ চুকীয়া জেগা হ'ব লাগে যে বাহিৰত গৰম হৈ থাকিলেও গৰমৰ প্ৰভাৱ নপৰাকে।
উম-উম তাকে ত বা আমাৰ আকৌ মানুহ মানুহজনে কি কলে গম পাৱ উ সেই এইটো লগে আমাক কৈছে তোমালোকে যদি এনেকে মোৰ লগত মানে কৈছে মোৰ লগত যদি এনেকে শিকা শিক লৈ মেলি যদি মই ক'বাত হেৰি শিকাবলৈ যদি যাওঁ নে তোমালোকে মোৰ লগত গৈ মেলি ৰখি থাকিলেগে হ'ল তেতিয়া তোমালোকক মই তেতিয়া তোমালোকে দুহেজা- দুহেজাৰ য পাবা আহ
আচ্ছা
মই তোমা আমি একো কোৱা নাই, কিন্তু মানে আমিনো গৈ এতিয়া ধৰি ল কেতিয়াবা তাত যদি গলো যদি কিবা এটা কৰিবলে দিয়া আমিতোতো একোৱেই নাজানিম
অ এনেই তহঁতক যাবলে কেতিয়া কৈছে নো।
যাবলৈ কেতিয়া কৈছে মানে যেতিয়া মানুহজন যদি মানে যাব লগা হয় আজি মানে মাজুলী গৈছে। তাৰপা সেই তেতিয়া মানে কৈছে যদি সেই মই এনেকে যাও নহয়, তেতিয়া তোমালোকক মই ক'ম কোনোবা কোনোবা ওলাবা গ'লে তেতিয়া পইচা দিব তোমালোকক।
যাবি আকৌ এ, তই ছোৱালী মানুহ বাৰু যাবলৈ বেয়া ল'ৰা কেইটা যাব পাৰিব বাৰু।
লৰাকেইটা যাব পাৰিব কিন্তু লৰা তিনটাহে, তাকো সেইকেইটা যাবলে চাগে ক'। মন যাব ইনও নাযায় সিহঁতৰ।
ই, দুহেজাৰ টকা দিব বুলি ক'লে আৰু কেলে নযাব ধৈত। ল'ৰা লাগে যদি কবি ময়ে গুচি যাম।
তাকে এ নহয় মানে কি হয় গম পাওঁনে সেহেত যিকিটা ল'ৰা আছে মানে সেইকেইটা ধৰি লওক কিছুমান কাবাৰ ঘৰৰ অৱস্থা পাতি বৰ ভাল নহলে মানে এইবোৰ ইমান লাগি নাথাকে ন'। অ, এতিয়া আ-এতিয়া আমিহে গম পাইছো দুহেজাৰ টকাৰ মূল্য। মানে আমাৰ কাৰণে কিমান?
অটো।
সেইটোয়েই সেই-সেইটো কাৰণে আমি ছোৱালী কেইজননেীয়ে পাতিছো যদি ওচৰে পজৰে হয় নহয় তেতিয়া আমাক মাতি দিলে আমি যাম বুলি কৈছো মানে।
ওচৰে পাজৰে হলে পাৰিবি বা যদিহে আমাৰ ঘৰৰ চাইডে এইটো চাইডে হয়।
অ, সেইটো হয় বাৰ এই আমাৰ হেৰিয়ৰ চাইডে হয় এই হাৰমটি।
অ।
আ, হাৰমতিত হৈছে তাৰ পিছত আৰু এ, এনেকাে লালুকত হৈছে তাৰ পিছত এইফালে ধলপুৰ গহপুৰ। এনেকুৱাত হৈছে নেকি।
অ, এইবোৰত দেখোন ধুনীয়াকে পাৰিবি তই হে, খালি হেৰি আকৌ সি কৈ ছে তেনেকে হয় গ'লেই হল বুলি, কিন্তু পিছত কিবা কামত খটুৱাব।
অ, সেইটোকে সেইটোয়েতো নাজানো অ', সেইটোকে এতিয়া মানুহজননৰ এতিয়া প্ৰথম পাইছো বা ভালেই পাইছো জানো এতিয়া কি কয়।
অ সেইটোয়ে সেইটোয়ে সেইটো আৰু চাই চিতি যাব লাগে আৰু অকমান খালি।
ম, আকৌ এশ বিশ ঘণ্টা দিছে নহয়, ৰচোন দে এশ বিশ ঘণ্টাটো মানে কেনেকে ধৰিম আমি এশ বিশ। ত, ঘন্টা হৈছে বুলি গোটেই দিনকেইটা মিলাই মেলি ধৰিব নে কিনো বাৰু।
অ, তহঁতৰ এতিয়া এদিনত ধৰি ল ছঘন্টাকে ধৰচোন। ছয় তিনি গুণ ওঠৰ গতিকে? এদিনত ছঘন্টাকে ধৰিব নালাগে এদিনত চাৰি ঘন্টাকে ধৰ ছয় চাৰি গুণ? অ', নহয়। তিনি চাৰি গুণ বিশ এশ বিশ অ, সেইটোয়েই এদিনত চাৰি ঘন্টাকে আকৌ। এমাহত এশ বিশ ঘণ্টা। সেইটোৱেই হ'ব।
অ', সেইটোয়ে মানে কি হয় দুুকুলুকে আমাক মানে ক'লে, এইচ অ' ডি য়ে মানে হেইদিনাখন কৈ পঠিয়া যে কৈছে। যে হেৰিয়ৰ এ-এশ বিশ ঘন্টা হব লাগিব আৰু মানে হেহেতি তেতিয়া এশ বিশ ঘ ঘণ্টা হৈছে নে নাই সিহতে মানুহখিনিয়ে চাইন
অ', অ'। তেনেকুৱা আৰু এ-এই-হেৰিয়া টিচিং যোনটো ইন্টাৰণশ্বিপ সেইটোত তেনেকুৱাহে য'ত পঢ়োৱাব লাগে। তাত তোৰ মানে প্ৰতিজন শিক্ষাৰ্থ চাৰি ঘন্টাকে পঢ়োৱাব লাগিব এদিনত। তেতিয়া তোৰ এমাহত এশ বিশ ঘন্টা হ'ব আৰু সেই এশ বিশ ঘলনাটো হ'লেহে মানে তোৰ সম্পূৰ্ণ হৈছে বুলি ধৰিব আৰু।
অ', আজি আমাৰ ঘৰ হে আমাৰ ঘৰৰ ওচৰৰ যে হেনকেইজনীয়ে কৰি আছিলে নহয় আমাৰ ওচৰৰে এল পি স্কুলখনত। এই-এইটো এদাই হৈছে হ'ব'লা।
অ', চাৰ্টিফিকেট পালে নেকি?
নাজানো কি পাইছে নে নাই নাজানো মোলৈ মানে এনি বৰতা চলিজনী ফোন কৰিছিলে পইচা এটা লাগিছিলে সিহঁতৰ আজি কিবা গোটেইকেইজনীয়ে মিলি মেলি কিবা খোৱাইছে নেকি ল'ৰা-ছোৱালীবোৰকো আৰু হেৰি হ, আৰু ছাৰ বাইদেউহঁতকো কিবা এটা খোৱাইছে হ'ব'লা।
উম।
তাৰ পৰা সেই তাৰ তাৰ প অ', তাৰপৰা তাই পইচা নিদিলে মানে মোলে কৈছে পইচা যদি দি দিয়া বুলি কলে মই দিলো তাৰপা পিছতহে কৈছে কৈ কৈছে আজি আমাৰ সেই এদাই হ'ব ইণ্টাৰ্নশ্বিপ।
অ', ঠিকে আছে দে হেৰিয়া এ মই তেনেহ'লে ভালেই কৰিলো এহেঁতে প্ৰথম জই কৰোতেও পইচা দিব লগীয়া হৈছে পিছত ওলাই আহোতেও কিছুমানে পইচা দিব লগীয়া হৈছে বা সেহতো খুৱাইছে তেনেকুৱা স্থলত মোৰ একেবাৰে একো খৰচেই নাই নহয়
আহ সেইটো হয় বাৰু
অ', মই ভাল সুবিধা ললো।
সেইটোয় তোৰ ই তই ভ ধৰি লতই এ দিয়া মানুহজনৰ লগত ভাল বুলিহে হয় নহয় বাৰু?
আহ।
সেইটোয়ে কেতিয়াবা হেৰি নহয় বাকী এতিয়া হেৰি এ কলেজ কেই তাৰিখৰ পৰা খুলিব? এক-এক আগষ্ট পাইনে?
অ', আমাৰ এক আগষ্টৰ পৰা খুলিব বুলি অৰ্ডাৰটো দি থৈছে কি হয় আৰু এতিয়া।